হেল্ল' অ' অ' ক'ত আছিল আপুনি?
মই এয়া খেল অকমান লাগি আছোঁ।
হয়, হয়। আপুনি কি খেলালৈ গৈ প্ৰক্টিছ গৈ আছে ন? নাই, মই প্ৰেকটিছ বৰ্তমান যোৱা নাই। মই মানে যাম আৰু কিন্তু মানে সেইকানে আপোনাক ফোন কৰিলোঁ। আপুনি প্ৰেকটিছ গৈ আছে যদি মানে মও যাম। প্ৰেকটিছ গৈ আছে ন?
উম, উম।
অ' এতিয়া আপোনালোকৰ কি ফিল্ডত কিবা নতুন‌ নতুন নতুন কাম চাম কৰি আছে নি কিবা?
অ' ফিল্ডত এইবিলাক তেনেকে বনাই আছে খেল আছেতো, কেইদিনমান পিছত।
অ' খেল আছে ন, আমাৰ ফিল্ডখন কি আগৰ আগৰ গৈ তাৰ পৰা উঠাই নিলে নেকি?
হা, হা।
ফিল্ডখন আগত য'ত আছিল, তাৰপৰা উঠাই নিলেনেকি ফিল্ডখন? অ' অ' আচ্ছা, আচ্ছা। মই মানে সিদিনাখন নেট লগাই থকা দেখিলোঁ। মই ফিল্ডখন তাৰ পৰা উঠাই বেলেগত দিলে নেকি?
নাই নাই দিয়া, তাতেই আছে।
আচ্ছা, আচ্ছা, আচ্ছা। তাতে আছে ন অ, মই ভাবিলোঁ। ও, মানে আজিৰ পৰা প্ৰেক্টিচ যাম বুলি, কিন্তু তুমি আচা নাই আকো?
অ' মই যাম বাৰু প্ৰক্টিছলে মানে কামত লাগি আছোঁ মানে।
আচ্ছা-আচ্ছা-আচ্ছা পেক কামত লাগি আছা ন?
উম, ইয়া প্ৰেক্টিছত
অ', খেল আছে নেকি আমি খেলিম নাই এনে খেলত?
অ', এতিয়া মানে খেলৰ এতিয়া আকৌ বেলেগ-বেলেগ দূৰৰ-দূৰৰ জেগা পোৱালি আহিব।
এ, আমি আমাৰ টিম আছে ওলাব নাই?
ওলাব লাগে মই মানে মই কচুলগত কথা পাতিব লাগিব।
অ', মানে আমি খেলিলো তো অলপ পোৱালি আহিব যে একো নাই আৰু হাৰা জিতাতো আছেই খেলত
এনে, খেলিদিলে হ'ল এবাৰ
অ', মানে আমাৰো জাৰ্চী আছে ৰে নিজৰ-নিজৰ এটা কাম কৰিব তুমি আজি সবকে ফোনএটা কৰি জনাই দিবা সব প্ৰক্টিছলে আহিবলে গেমটো পালেহি আৰু
অ', গ্ৰুপত মেছেজ এটা দি দিলে হ'ল। এতিয়া মই-মই মানে ডাইৰেক্ট মেছেজ নিদো মানে-মানে তোমালোকে খেলিব অহাটো
এটা-এটা কাম কৰিবাচোন মানে মোক-মোক গ্ৰুপৰ পৰা ওলাই দিলে মোক তুমি মোৰ গ্ৰুপত আকৌ এড কৰিবাচোন। অ', মানে মোক সেইদিনাখন গ্ৰুপৰ পৰা কিবা এটা ওলাই দিলে।
অ', অ', মই এড কৰি দিম দিয়া
অ'! কিন্তু, এডটো তুমি জল্দি কৰি দিবা হা? দেৰি নকৰিবা।
অ' অ'! ঠিক আছে।
মানে মোৰ, মানে আজিও প্ৰেক্টিছ যামেই। মানে, ঘৰত বহুত দিন থাকিলোঁ যে, এতিয়া গা-চা বিষাই আছে, মই প্ৰেক্টিছ যাব লাগিব।
অ অ হ'ব একো নাই।
অ বাকী আমাক কি ফিল লাগছে লগাইছে ন?
ফিল্ডত অ লাইট লগাইছে মানে আকৌ খেল আছেতো মানে ডাঙৰ ডাঙৰ প্লেয়াৰ বিলাক আহিব এতিয়া কোচাৰ বিলাক আহিব।
আহ আহ
খেল এতিয়া সেইকাৰণে মানে লাইট লগাইছে আৰু।
ম এনে এনে এনে খেল কে-কেতিয়া কি-কিমান তাৰিখে হোৱা কথা আছিলে? খেল কেই তাৰিখে হব?
খেল এতিয়া হ'ব আৰু।
অ চুব ন?
অ অ অ তাই এনেকে আহিব অ।
কেতিয়া পা হব?
মেইন গেম এ দহ তাৰিখ মানৰ পৰা হব।
উম এনে টিম কেইটা আহিব, প মই শুনাটটো উম দহটা নে আঠটা অ কথা আছিল বাৰু লীগ হ'ব ন?
লীগ লীগ লীগ অ মানে এতিয়া দহটা নাহে টিম তেতিয়া ছটা নে সাতটা টিম আহিব।
অ মানে মই ভাবিছো নকাত কৰিলে বেছি ভাল আছিল যদি বছি টিম আহে এতিয়া কম টিম আহে লিগ কৰিলে ভালব।
এতিয়া লিগ হ'ব অ সেইকাৰণে মানে। দহটা অতি ম এতিয়া মই এয়া কৰি দিলো কি বুলি কয় ন নক আউট কৰি দিলো হয়।
অ আচ্ছা ঠিকে আছে লীগ কৈছে এই আমাৰ দুদিন হব ন আমাৰ খেল ম দুদিন হ'ব?
দুদিন দুদিন দুদিন মানে তিনিদিন মান হ'ব আৰু এনেকা।
অ দে নাইত ন, অ দে নহ'ব চাগে দে দেটো দিগদাৰ নাইট হব ন?
নাইট নাইট নাইট
অ আমাৰ টিমৰ মানে এনেকুৱা পোৱালি তোমাৰ পোৱালি এটা কমি আছিলে
আহ কোনবা এতিয়া
এয়া পোৱালিটোৱে উতুম পোৱিলে সোমাব লাগিছিল তাকে তাকো কৰ নেকি আহিবলে পেক্টিছলে
অ প্ৰেক্টিছ একো নাই আহিব দিবা একো নাই খেলিলে ভাল চবৰে
অ মান লাগিছিলি মানে মোৰ দিগদাৰ মানে মোৰ জোতা চোতা মচিব লাগে যে অকমান কামত লাগে পোৱালিটা এ আমাৰ এইফালৰ আমাৰ ঘৰৰ ওচৰে এ এ কেনে কেনোগৈ
অ অ ঠিক আছে হ'ব
এ কি তাক মানে মোৰ এই তাক ল লগে মানে মোৰ এই জোতা চোতা ধৰ পানী চানি দিয়া কাপোৰ চাপোৰ এতিয়া জাৰ্চী থকা পোৱালি এটা লাগে যে
অ অ হ'ব হ'ব একো নহয় লৈ আহিবা চ চ চাবচিডি বাই দিলে হ'ল
এ বামুৰ চুুৰী যে পুটকাই পুতেক যে
অ অ অ
মই ললো নেকি তাক মই অন্ত পাঁচশকে দিম খেলা একদম জোতাযোৰ মুচিয় দিলে ফতকে এতিয়া পানী অকন খোৱাই দিলে
অ নামটো কি ল'ৰাটো
কেনু কনু কনু গৈ কেনু গৈ
অ অ কিন্দো গৈ ন
ত আমাৰ লিষ্টৰ নাম দি দিবাচোন তাকো তাৰ নামটো লিষ্টত দিলেও দি দিবা সিও খেলিব লাগিলে
অ সি খেলিব নোৱাৰিব নহয় এতিয়া নতুন আহিলে তাক পানী ধৰা ধৰি ধৰি দিব দিব আৰু কি আছে অ হ'ব হ'ব হ'ব
আজং খালীক দেই
হে, হে।
তাৰ নামটো আজান খালিক। মোৰ নামটো মুছিদ মজান খালিক। আৰু ঘ ঘৰতো মহম্মদ বুলি মাতো মহম্মদ
অ অ ঠিক আছে আৰু আৰু এটা নাম কৈছিল সেইটো সেইটো কোন হয়?
তই সেইটো সেই এইটো কেনুগুৰি ল'ৰাটো কেনুগুৰিত তাৰ তাৰ নাম তাৰ আমাৰ জোকানামটো কেন্দুগুৰি। তাইনে আচল নামটো হেৰি খেজুৰ খেজুৰ।
অ অ ঠিক আছে।
খেল খেলেলো আলি
অ', অ', অ।
এই লৰাতে মানে চু চু কাট দিলে পৰা ভেৰা কাট দিছে মোৰ লগৰাটো হাঁহি।
অ', অ', অ', হ'ব দিয়া লৈ আহিবা একো নাই।
তাকো এ ল তাকো এনে ল'বে বাৰু মই।
আহ অ।
সেইনাটো আমাক ক' লাগিব জানা। সেইদিনাখন আ যোনদিখন মানে খেল চলিব। সেইদিনাখন মানে ল'ৰা। ত একে এভৰিথিং জেণ্টা পাৰদি কৰি লাইট চাই লগাললে চব ফিয়ে। আমাৰ লাইত, পিছত লগাব লাগিবতো আকৌ জেনটা লগাব লাগিব। যে কামত লাগ দিম ধৰ তাত তমা সি মোক কৈছো ত তোন লগৰ পইচা নালাগে সি মানে জেন লাগৰ কাৰণে খালি সি ডেৰশ দুশ টকা ল'ব আৰু, আকৌ লাইট চাই লাগিব লাইটটো আমি সাতটা আঠ আঠ, আটত লগাম ন আ এটাত সি কম এটাত এটাত, তাকে ল'ম বুলি কৈছা ত, এতা তোকে মই টকা ডৰশ মান দি দিম। অ মানে তাক মই এতিয়া ফিকচ কৰিদিও সি মানে মোৰ ওচৰতে আছিলে। অ আৰু ছাৰক ক'বা তাক মানে দু তিনি তাত তিনিদিনৰ মানে টকা আছে পাঁচশ মান লাগিব তিনিদিনৰ, উম টকা পাঁচক দিলে হৈ যাব। আৰু তাকটো তওঁ ৰাতি তাকটো তও ৰাতি ভাত চাত দিমেই, দকা হলে অ নথ দকা হ'লে আমি মাংস খাই হ'লেও তাল আমি জোলখিনি থৈ দিম বাৰু। ত মানে ইমান ইমাজেনচি কৰিব নালাগে চাৰক খালি কই দিবা। টকা ভাতটো খাবা বাৰু মানে মাংস থাকিবতো মোৰ ভাগৰ ত হ মোৰ মান দকাৰ ত মোৰাগৰ ত হাৰ্দি দুপিছ হলোঁ থৈ দিম।
খাবই ন তাক।
পইচা পইচা তাক মানে কিবা দিম আৰু এনে দুশ তিনিশটা টকা হ'ব তাৰে যে। অ মানে দৰকা হলে মোৰ ভাগৰ মাংস খাই তাৰ শ়ীো শাাৰী টুুলও থৈ দিম তাললে।
অ হ'ব, হ'ব।
মানে তাক লাগিবই মে শি লাইট চাইট লগাই যে।
অ', অ', অ।
তাক মানে হেৰি তাত তাৰ তাৰ মিঠাই তাৰ মিঠাই এটা মিঠাই এতা লাগে ডাঙৰ মিঠাই তাত।
ঠিক আছে দি দিলো।
তাক সি মানে পইচা এটা নাই তাক মিঠাই ধুনীয়া মিঠাই এটা হ'লেও হ'বই অকণমান দীঘল।
অ', অ', ঠিক আছে।
দীঘৰ মিঠাই এটা আৰু লগৰ কা লগৰ কাঠৰ একটো লাগিবই তাইক।
অ', অ', অ', ঠিক আছে।
অ তেতিয়া মই তাক ফিক্সটো কৰি দিম ন।
ফিকজটোও ক মোক কল একাউণ্ট মোক কল কৰিবাচোন।
যেয়া দুটা থাকিব আৰু লাইট। আমাৰ কমিটোৰ ভিতৰত আঠটা আৰু বাহিৰাতো চাই থাকিব মানে, টো আমাৰ পোন্ধৰটা মান লাগিব চাগে অ এনেই তাক মই সুধিম ৰ'বা ত চ কি কি ল এনে আম টো কিমান
যোৰ ভল্টেজ এতিয়া এতিয়া মই ইমানটা লাইটৰ কাম নাজানো ন
অ এনে যেনেটা মই সেই ছেভেন ফাইভটো আম বুলি ভাবিছিলো
অ হ'ব হ'ব লৈ আহলে হ'ল তাক সুধিবা সি তাক কিমান হেৰি কৰে
অ মানে ছেভেন বা ফাইভৰ দুটা লৈ আহো আৰু লাইটটোতো আমাৰ দু দুশ বাৰটো হ'লেও হ'ব
হ'ব হ'ব হ'ব হ'ব
সিয়ে লগাই দিম বুলি কৈছে
অ ঠিক আছে ঠিক আছে তাৰ লগত আগ লগত পঠাই দিবা
অ তাৰ লগৰা লগত থাকিব তাক আমি ধৰা এভিনং খৰচটো দি দিম আৰু ধৰ খাঁ চানা খেল খেল খথাৰ পিছত গোটেই কেইিলা মিলি খাঁহ এটা খাই দিম
অ ঠিক আছে
আৰু এটা কাম এটা বক্সৰ কাৰণ এটা কৰি দিওঁ
বক্স বক্স ইমান নালাগে মানে বক্স দুটা আনি
ন মানে ভাল ভাল বস্তু দুটা বা তিনিটা লাগিব কাৰণ পইতটোাঙকে ক'ব লাগিব আৰু হৰণ লাগিব না হৰ্ণত ধ হৰ্ণৰ কামচান বাই থাকিব লাগিব যে অ অ হৰ্ণটো তুমি ত মই কিমান ব বুলি ভাবিছা
এতিয়া জানো কিমান হেৰি কৰো এতিয়া হ তিনটামান আনিলে দুটা আনিলে হৈ যাব
হ তি দুট দিলৈ হৈ যাব ন আচ্ছা আচ্ছা মিক্সাৰখন লাগিব চাগে
মিক্সাৰ মিক্সাৰ নালাগে আমিতো তাত ডিজনে পদম নাই নহয়
নহয় নহয় তুমি এতিয়া বক্স কেইটা চলাবৰ কাৰণে মে ম্সাৰখন লাগিবইিবাৰি মানে কি জানা আৰু মানে খেৰ পাৰ নাই ধুব যে মই মানে লগাম বুলি ভাবিছো আৰু চাৰফিাৰি কিব লগাম বুলি ভাবিছো ৰাতি
অ অ অ তুমি তুমিলো লগাই দি ওঁ
অ হা হা হা
লগাই দিওঁ কেইটামান
অ পাৰি পাৰি তুইতো তুই নিয় নালাগে এ চ হেৰি হলে শু যাব তাক বাৰু মই এইখিনি কম দিয়া বাকী আমাক হেৰি বাকী এ আমাৰ এ এনে খাদ্য চাদ্য ব্যৱহাৰ কাৰণে চব মানুহ আছে নহয়
আছে আছে চব মানে ইয়াত যোগাৰ কৰি থোৱা আছে কাৰিকৰ চাৰিকৰ এতিয়া খানাটো এতিয়া ব্ৰইলাৰ টো আনিব লাগিব মানে ৰাতি ৰাতি মানে এতিয়া ডাৰ কোচ বিিলাক আহিব ন কৈছিলে কিন্তু কিন্তু খাই খাই খাই লাগিব গাহৰি লাগিব
অ খাই খাই লাগিব ন
ব এ বইলাৰংখ নুোৱা মান খাইাগলেে খাম
অ খাই চাগৈি ন আৰু মানে মই ভাবিছো আৰু যোনবিলাক কাম কৰ মানে তেনেক এ মই মাংস বইলাৰ মাংস কৰি দিম নেকি আৰু কি কব আমিিৰ জ তোৰ এনে বাচমতি লৈ আহো নে জেৰাজ লৈ আহো চবৰ কাৰণে বাচমতি লোৱা ন
হা
আৰু আমাৰ খেলা পোৱালি খিনিৰ কাৰণে মানে আমাৰ টিমটোৰ কাৰণে ভাল এটা কোচা কোচা ৰাখিব লাগিব দেই কিন্তনু খালী কেপ্টেইনো ভাল লাগিব হা
কেপটেইনতটো মোৱই বাৰু এতিয়া
আৰু মান সেইদিনাখন খালিো চবৰ যাতে ফ্ৰেজো আহে মানে এ চুৰি তুলি চব কাটি আহিব লাগিব খালি হা পুৰা ফ্ৰেচ হৈলে ভাল লৰে ডাঙৰ মানুহ সন্ সন্মানৰ কথা এটা আছে ন আমাৰ ত মানে নিজৰ গা হৈ যে এনেকুৱা হয় কি হব।
অ সেইটোৱে সেইটোৱে।
উ এ তে তোৰ সিমান হৈ যাবা খালি চবে ভালকে চুলি তুলি কাটি আহিবা দেই।
অ অ সেইটোয়ে সেইটো এতিয়া খানাটো বাৰু এতিয়া কাৰিকৰ চাৰিকৰ মিলোৱা হৈ গ'ল এতিয়া
এতিয়া কাম কৰিম এতিয়া আমি কাইলৈ প ত জোতা আনিব যাম চাগে মই তোৰ মই জোতাযোৰ ল'ম এ তোৰ মই জোতা তেওঁৰ নাইকি বা ল'ম।
অ অ অ
তুমি কি জোতা চোতা ল'ব নে নোলোৱা?
মোৰ জোতা বৰ্তমান আছে আৰু এযোৰ ল'ব লাগিব।
অ মই মান তোৰ নাইকিটোৰ এযোৰ ল'ম তাৰিছতো এল পিডাল ল'ব লাগিব আৰু মোৰ মানে অপ ভাল জাৰ্চি কিবা নাম লিখা ল'ব লাগিব।
অ ময়ো মই জোতা এযোৰ ল'ব লাগে এনেই চব আছে বাৰু জোতা এযোৰ ললে হৈ যাব জোতা আৰু মোজা।
আমাৰ লগত মানে এটা দৰং পৰি ৰাখিবচোন বেগ চাইট ধৰা। অ অ পাৰছে যোৱা পৰিল লাগিব যে। আৰু আমি বলটোৰ বলটো মিনিমাম কমে আমি আঠ নতা বল আনিবই লাগিব ভাল।
আনিব লাগিব আ আনিম নেকি?
ন ন মিকা চত লৈ আহো।
নাই মিকাচৰ মিকা তিনিটা মান হ'ল হলে হ'ব।
অমিকা দিতিমলৈ হ'ব ন আৰু আমি নেটখন তোৰ নেটখন কিয় স্পাৰ্টৰ লগা নে ভিকস থাকক?
ভিক্সেন ভিক্সেন।
থাকক ন, আৰু তুমি এইখিনি প জনাই দিবা ফিল্ডখন জিলিকি চাফা কৰিবলৈ, মানে এই মই মোৰ বিজনেছ। কেইটামান আছে তাৰ পৰা মই মানে শান্তি পোৱা নাই, তোৰ তোৰ বিজনেছ কেইটামান এটা বইলাৰ মুৰ্গী বিজনেছ, এটা খাই খাহী ছাগলী বি গাহৰি বিজনেছ, তাৰপিছত মাছৰো আছে মানে মই টাইমে নাপাওঁ মিলাবলৈ।
আহ, আপুনি এটা কাম কৰিব খাহী ছাগলী ইয়াত এ ছয় সাত কেজি আঠ কেজি দি যাব।
মোৰ পা মোৰ পৰাই লৈ ল'বা।
অ' সেইটো আপোনাৰ প্ৰায় মানে সাত কেজি আঠ কেজি দি দিব, ব্ৰইলাৰ মাংস পাঁচ পাঁচ কেজি মান দিলে হ'ব। পাচলিটো আছেই।
উম, আৰু আমি হেৰি কৰিম গাহৰিটো আমি অলপ মানে ভাল মানুহকে ৰা
অ' গাহৰিটো গাহৰিটো অ' গাহৰিটো গাহৰি তিনি চ চাৰি কেজি মান।
অ' চব গোটেইখিনি ডিটেইলচ। তোমাৰ লৈ মেলি কিমান খৰচ হয়, মোক লিষ্ট খন দিবাচোন। মানে মই ছাৰক দিব লাগিব লিষ্ট।
অ' মানে এতিয়া মাংস লিষ্টখন তোমাক দি দিম, তুমি যিমান লাগে তুমি লৈ আহিবা। এতিয়া মই চব্জি